অ।
উম।
হেল্ল'।
হেল্ল' শুনি আছোঁ।
শুনি আছ নে, অ। কি খবৰ তোমাৰ?
ভাল ভাল, তোমাৰ?
মোৰো ভালেই। কি কৰি আছিলা?
মই তোমাৰ, এই ডৰেমন চাই আছিলোঁ অ।
ও বা, ডৰেমন
উম।
এটা সময়ত ডৰেমন মোৰ ফেভাৰিট কাৰ্টুন আছিলে জানা।
কি কোৱা? মোৰো ভাল লাগে, মই এতিয়াও চায়
মই বাৰু এতিয়া নাচাওঁ, মানে সেই সৰুতেই বহুত চোৱা হ'ল, এতিয়া সময় নিমিলে তেনেকে চোৱাটো বহুত কম চোৱা হয়।
হম-হম-হম পাছে আৰু বেলেগ কাৰ্টুন চোৱানে নোচোৱা?
উম, চাইছিলোঁ তো সৰুতে ধেৰ চাইছিলোঁ। অহ, তুমি টম এণ্ড জেৰী চাইছিলা?
টম এণ্ড জেৰী, চিনচেন, ডৰেমন তাৰ পিছত আৰু কি আছিলে?
অগী এণ্ড দা কক্ৰচেছ
অগী এণ্ড দা ককৰচেছ, সেই
মিষ্টাৰ বীন
মিষ্টাৰ বীনখন বাৰু কাৰ্টুনৰখন কাৰ্টুনত ইমান নপৰে, বাট ষ্টীল হা ভাল লাগিছিলে।
নহয়, নহয়, কাৰ্টুনত আছিলে নহয়। আগতে যে পোগো বুলি চেনেলটোত যে দিছিল।
হম, হম, হম আছিলে। বাট, মানে মিষ্টাৰ বীনৰ টিভি শ্ব এটাও আছে ন? মানে কি হয় চব ফ্ৰী চেনেল নহয় আৰু হেইখন, সেইখন।
পিছে এই টম এণ্ড জেৰীতজে, একো ডায়লগ নাথাকিলেও কিমান হাঁহি উঠিছিল ন?
হম আৰু এটা ইনফ্ ফৰ্মেশ্যন গম পোৱা নে নোপোৱা? অহ মিছ তাৰ বিন খন আ, কাৰ্টুন যদি ভাল পোৱা ইনফৰ্মেশ্যন দুটা দিছোঁ শুনা চাগে ইণ্টাৰেষ্টিং পাব পাৰা। প্ৰথম ইনফৰ্মেশ্যন তো হ'ল কি, ফাৰ্ষ্ট কাৰ্টুনখন ফ্ৰেন্স লেংগুৱেজত আছিলে। আৰ্নেল মেক্ৰণ নে তেনেকৈ কিবা এজন নামৰ হেৰি কৰিছিলে। সেইখন আছিলে, না ঊনৈশশ আঠ চনতে প্ৰথম হেৰি কৰিছিলে। ছেকেণ্ড যিখন আমাৰ ফেভাৰিট কাৰ্ট। খন ডৰেমন, সেইখন আহিছিলে ঊনৈশশ ঊনসত্তৰ চন।
ৱাহ।
আৰু জাপানততো তোমাৰ ডৰেমনৰ নামতে মানে এখন এটা চহৰেই আছে। তাতে মানে কাৰ্টুনৰ কাৰণে মানুহবিলাক ইমান ভাল পায় অ। তাৰ উপৰিও
ঘৰ-চৰ বিলাকো আছে ন সেই দৰিমন চিনচেন থাক
হুম হুম হুম- সে সে সে সে তাৰ পৰাই মানে অনুপ্ৰেৰণাটো লোৱা হৈছিলে। সে ৰখনৰ আৰু এটা তোমাৰ মই আজি যিটো চাই আছিলো দৰিমনখনৰ এটা মানে পেৰাডকছটোক কি বুলি ক'ব? মানে এটা সময়ৰ লগত মানে ঘটনা এটা দেখুৱাইছিলে কাৰ্টুনৰ জৰিয়তে আৰু এটা বস্তু কিন্তু দেই কাৰ্টুনবিলাক চালে তোমাৰ ল'ৰা-ছোৱালীবিলাকৰ জ্ঞানো বাঢ়ে। আমি চোৱা আমি হিন্দী ক'বলৈ যে শিকিলোঁ কোনোবাই আমাক শি শিকাইছিল জানো? নাই ন আমি সেই কাৰ্টুনখন চায়েই কিন্তু শিকিছোঁ।
উম
ইংলিছো আৰু হ'ল হয় আমাৰ আৰু ইংলিছ ভাল হ'ল হয় যদি এই কাৰ্টুন নেটৱৰ্ক পগ'ত যদি এটা মানে সুবিধা নাথাকিল হয় যে ভাষাটো হিন্দী কৰি লোৱা তেতিয়া আমাৰ ইংলিছটোও ভাল হৈ গ'ল হয় গ' অঁ এইবিলাক বাদ দিয়ে হয় ইংৰাজীটো তুমি নিজেই ভাবা বস্তুটো হয় নে নহয় কাৰ্টুনে সেই ভাষা ভাষাটো মানে আমাক আয়ত্ব কৰাটো স সহায় কৰিছে আমি সেই ভাষাকেইটা কিন্তু কাৰ্টুনৰ পৰাই লৈছোঁ কাৰণ সৰু সৰু পোৱালীয়ে আজি হিন্দী ক'বলৈ জানে ক'ৰ পৰা জানে এই কাৰ্টুনবিলাক চাই পাই চায়েই শিকিলে এতিয়া মই তোমাক আজ আজিৰ কিবা এটা ক'বলৈ ওলাইছিলোঁ হা মই কাৰ্টুনৰ কথা আহিল যেতিয়া আৰু সেইটোৱে ভালো লাগে দিয়চ এইবিলাক পাতি মানে কি হয় এটা সময়ৰ মানে এ পে্ পে মানে এটা ঘটনৱলী এটা আৰু সময়ৰ ঘটনাবলীটো কি হয় দৰে মনৰ এটা মানে খণ্ড আছিলে তাত দৰেমন আৰু নবিতাই এখন মানে, খুহুতীয়া কিতাপ পঢ়ি থাকে কিতাপখনৰ মানে ফাৰ্ষ্ যি যিটো মানে ভাগ আছিলে সেই ভাগটো পঢ়িলে কিন্তু কিতাপখন কাহিনীটো গোটেইটো শেষ হোৱাৰ আগতে শেষ মানে কাহিনীটো শেষেই নহ'ল কিতাপখনত শেষ হৈ গে তেতিয়া দৌৰেমন আৰু নবিতাই গৈ পিলাক কি সেই ৰাইটাৰজনৰ ওচৰ গ'ল কাহিনীটো সুধিবলৈ যে কি হ'ব লিলে যে কাহিনীটো তেখেতে লিখাই নাই তেখে ভাবাই নাই কি লিখিব তেখ তাৰপিছত দৰেমন আৰু নবিতাই কৰিলে কি সিহঁতে ভৱিষ্যতলৈ গুচি গ'ল, দৰেমন যিটো আ টাইম মেচিন আছিলে। সেইটো দি ভবিষ গুচি গ'ল। ভৱিষ্যতলৈ গৈ পেলাই কৰিলে কি‌, সেই যিখন ছেকেণ্ড পাৰ্টটো আছিলে, দ্বিতীয় পাঠটো আছিলে কিতাপখনৰ সেইখন পঢ়ি আহিলো। দোকান এখনত বহি আৰু পঢ়ি আহি সিহঁতে মানে অঁ সিহঁতৰ লগৰ জীয়ান, চুনীও ইহঁতৰ আগত মানে কাহিনীটো লৈ পেলাই অলপ ওস্তাদি মাৰি আছিলে দেই আৰু যে এইখনৰ এইটো কাহিনী চাগে এনেকুৱাই হ'ব আমি জানো। তেনেকুৱাতে সেই লিখকজনো আকৌ সেই ৰাস্তাটোদি পাৰ হৈ গ'ল, ত' লিখক মানে ইহঁতক সুধিলে যে হেৰি কাহিনীটো কি হয় তেওঁলোকে কোৱাচোন তো দৰেমন আৰু নবিতাই কৈ পেলাই লিখকজনক সহায় কৰিলে আৰু লিখকজনে লিখিলেও এতিয়া ইয়াতে, ভাবিবলগীয়া বস্তুটো কি বাৰু কোৱাচোন?
উম, কি বাৰু?
তুমি ভাবি পোৱা নাই এইবিলাক শিকিবলগীয়া বস্তু চোৱা দৰেমন আৰু নবিতাই যেতিয়া বৰ্তমানত আছে তেতিয়া কাহিনীটো লিখকজনে ভাবিয়েই পোৱা নাই সিহঁতে ভৱিষ্যতলৈ গৈ পেলাই কাহিনীটো লৈ চুৰ এতিয়া লিখকজনেও কাহিনীটো লিখিলে ভৱিষ্যতৰ পৰা এতি ভৱিষ্যতৰ পৰা কাহিনীটো লিখি বৰ্তমানত লিখিলে এতিয়া প্ৰথমটো কাহিনীটো ভৱিষ্যততহে লিখা হৈছিলে বৰ্তমানতো চুৰ কৰি আনিহে লিখিছে এতিয়া ভৱিষ্যতৰ কাহিনীটো কেনেকে লিখা গ'ল। প্ৰথমবাৰ যেতিয়া গৈ পেলাই পঢ়িলেগৈ, সেই কাহিনীটো কেনেকে লিখা গৈছিলে? সেইটো ভাবি চাইছা?
উম নাই!
এইটো ফিজিক্সৰে কিবা এটা সূত্ৰ আছে আৰু যেতিয়া হেৰিটো আমি ভালকে কাৰ্টুনখন আমি চাম, তেতিয়া এই বস্তুবিলাকৰো মানে আমি সেই সু বিলাকৰ লগত ৰিলেট কৰি পেলাইও আমি চাব পাৰোঁ যে, হয়, এনেকুৱা ঘটনা বুলিওতো হৈ যাব পাৰে, যদি আমি সময় যাত্ৰা কৰিব বাৰু তেতিয়াহ'লে সেই এনেকুৱা ধৰণৰ ঘটনাৱলীবিলাক হ'বও পাৰে, আৰু ভাবা অ কাৰ্টুনখন লিখি তে লিখকে কিমান খিনি বস্তু ভাবি পেলাই লিখিছে। লিখকজনৰ জ্ঞানৰ প্ৰসাৰটো চোৱা
হয়।
ত' মই মানে, ভাল পাওঁ এনেকুৱা কিছুমান বস্তু লক্ষ্য কৰি, উম কোৱা কি ক'ব ওলাইছিলে?
এই! সৰুতে যে, কাৰ্টুন চোৱাৰ বাবে, অ আমাক যিবিলাক অ হমৱৰ্ক দিছিলে স্কুলৰ পৰা, সেইবিলাকো সোনকালে শেষ কৰিছিলোঁ জানা? কাৰ্টুন চোৱা। মানে যিটো উৎসাহতে সোনকালে শেষ কৰাগে সোনকালে উঠিছিলোঁ ৰাতিপুৱা, এই ক নতুন এটা দিছিলে। হয় এনেই মিকি মাউছৰ কিবা, মই নামটো পাহৰিলোঁ। সেইটো মানে ৰাতিপুৱা পাঁচ--আহ মিকি মাউছৰ আচল নামটো কি আছিলে পাহৰিলোঁ দেই। অ! অ! ডিজনী চেনেলত ৰাতিপুৱ পুৱা দিয়ে ন? সেইটো এই পাঁচটা নে ছয়টা মানতে, ছয়টা মানতে দিছিলে নেকি? ছয়টা মান বজাতে সেইটো চাবলৈকে মই এলাৰ্ম দিছোঁ আগদিনা ৰাতি এনেকে চাৰে পাঁচটা বা পাঁচটা মানতে আৰাম দিওঁ। উঠি পেলাই চিধাই ব্ৰাছ কৰি পেলাই টিভিৰ আগত ইমানে ভাল পাইছিলো তাকো, সেইটো আধা ঘন্টা মানৰ আছিলে দেই, সেই কাৰ্টুনটো এনেকুৱাও নহয় যে, বহুত দীঘলীয়া আছিলে, বেছি দীঘলো নহয়। চাবলৈকে ইমান উৎসাহিত আছে আৰু সেই দিনবিলাক যে মই সঁচাকে মই একদম
তাকেও সেই বয়সটোৱে আমাৰ মানে সোণালী সময় আছে বুজি পোৱা।
অ', একদম সোণালী সময়।
এতিয়া সেইবোৰ সময় নাই আৰু তাকে, কেতিয়াবা সেই অতীতৰ সময়বিলাকক ভাবিয়ে ভাব ডাঙৰ নোহোৱা হ'লেই ভাল আছিলে সেইবোৰ বেছি ভাল আছিলে।
বহুত
হম।
কিবা আৰু আছিলে ন! সেই অ', খালোঁ, খালোঁ তুমি খালা?
মই খালোঁ, খালোঁ এই তোমাৰ ভাতটো খাই আহি পেলাই ভাত খাওঁতেই মানে মই কেতিয়াবা সেই কাৰ্টুন এখন লগাই লৈ পেলাই ভাতটো খাওঁ অকলে, অকলে ভাত খালে।
তুমি কাৰ্টুন ইমানে চাই ভাল পোৱা মানে এতিয়াও চোৱা ইমান ডাঙৰ ঘৰত
অ মই চাওঁ এতিয়া বয়সৰ লগত কাৰ্টুনৰ সম্বন্ধ আছে জানো তুমি চাই ভাল পালেই হ'ল, বয়স মাত্ৰ সংখ্যাহে।
আৰু কেতিয়াবা মন বেয়া লাগিলেও কাৰ্টুন চালে পাহৰি যোৱা যায়
উম।
ভাল লাগিছিলে দেই সঁচাকে
দিয়া বাৰু।
দিয়া ঠিক আছে। উম।
মই এতিয়া বিচনালে যাওঁ। তুমিও যোৱা জিৰণি লোৱাগে
ঠিক আছে, শুভৰাত্ৰি। শুভৰাত্ৰি।